হেল্ল' আছো আছো
অ কি কৰিছা
অ ভালে আছো আপুনি কি কৰিছে
এয়া মই এতিয়া এই ভাত খাই আজৰি হলো এ বহি আছো এতিয়া এতিয়া
অ, ঠিকে আছে। মইও এই বহিয়ে আছো।
অ, হয় নেকি অ। সেইদিনাখন তোমালোক ঘৰলে সকামলে মাতিছিলা যে মই
অ, অ, হয় নেকি একো নাই বেলেগ নাহিব।
অ, বেয়া নাপাবা দেই, যাব নোৱাৰা বাবে।
নাই, নাই বেয়া নাপাওঁ।
অ, 'অ আহিম দিয়া। সেইটো সদিনাখন কিহৰ সকাম পাতিছিলা।
এই মিঠুকৰ সকাম পাতিছিলো আকৌ। মৃতৃতুকৰ সকাম।
আক সকাম।
আহ।
অ, এইটো কেনেকুৱা সকামনো, মই এই বিষয়ে যে, একেবাৰে জ্ঞাত নহয়।
এইটো আমাৰ পৰম্পৰা মানে। তোমাৰ বছৰত দুবাৰকে পাতে সকাম।
অ, হয়। নেকি অ।
বহাগত এবাৰ পা এ, আকৌ তোমাৰ ভাদ মাহত কেইবাৰ পাতে।
অ, হয়। নেকি অ, এ, দেই কি ক ব'হাগ আৰু ভাদ মাহৰ দুটা মাহত পাতা তোমালোকে।
হয়, হয়। দুটা মাহতে পাটো। এটা হয়। ছমাহ বছৰত দুবাৰ ত
হয় নেকি কেনেকৈ পাতানো এইটো সকাম।
একেবাৰে সকাম-মানে তোমাৰ হেৰি কুকুৰা এটা ধুনীয়াকে আগবঢ়ায়। লগতে মাছ, মাছো আগ পঢ়ায়। আৰু? তিনিটা টোপোলা এনেকে আগবঢ়াই দিয়ে গুৰুজনালৈ।
হয, নেকি।
হয়, ' হয়, ' হয়। আৰু যিবিলাক মানুহে নিমন্ত্ৰণ কৰা হয়। এইবিলাক মানুহে আহি ধুনীয়াকে মানে তিনটা ভাগ দিয়েটো চবকে খাবলৈ কাৰণে। হয়, হয়।
এৰি তিনটা ভাগ মানে দিয়ে, মে হেৰি কি কয় টোপোলা কেইটাত মানে, কি কি ভাগ কৰা। কি কি থাকে টোপোল কেইটাত।
কুকুৰা থাকে, মাছ থাকে, দাইল, এনেকে নিৰামিষ চবজি এখন বনাই। ধুনীয়াকে বনাই হয়, হয়। আৰু তিনিটা ভাগে গুৰুজনালৈ আগবঢ়াৰ পাছত সৰু ল'ৰা ছোৱালী দুজনক ইজ
হয় নেকি
আৰু যিবিলাক যিবিলাক মানুহক আমি ভাত খাবলে মাতো যে সেই বিলাকো মানে অলপ উপলক্ষ্ধি তাৰ পৰা প্ৰসাদ হিচাপে দিয়া হয়
অ' তেতিয়া নহ'লে মই এইবাৰ এইটো উপভোগ কৰিবই নোৱাৰিলোঁ। তোমালোকৰ মৃতকৰ সকাম। অ' অ' আকৌ অ' অ' আকৌ যাম। আকৌ যেতিয়া মৃতকৰ সকাম পাতিবা তেতিয়া মোক মাতিবা দেই। মই যাবলৈ চেষ্টা কৰিম।
অ' অ' নিশ্চয় মাতিম আপোনাক।
অ'। আৰু তুমি যে কৈছা যদি দু দুবাৰকে পাতো দুইবাৰতে নিয়মবোৰ একেই হয় নে?
হয়, হয় দুবাৰকে নিয়মটো একেই হয়। কিন্তু বহাগত আমি নতুন বস্তু দিব ব্যৱহাৰ কৰে তাত।
অ' হয় নেকি অ' অ'।
বৰা চাউল যেনেকে নতুন কে ওলাই।
হয়, হয় অ' অ' হয় নেকি। অ'। তোমালোকৰ খেতি আছে চে ন? খেতি চাউল ব্যৱহাৰ কৰা?
হয় হয় অলপ অলপ কি খেতি ব্য্য়ৱহাৰ কৰা হয় আৰু। যেনেকে ভাত খোৱা চাউলটো। আকৌ আগবঢ়া অকণমান বৰা চাউল।
হয় নেকি অ' অ' হয় নেকি তাৰ অ' তাৰমানমানে দুই বিধ চাউলে তোমালোকে বনোৱা সেইদিনাখন?
হয় হয় হয় আৰু তোমালোকৰ ঘৰত চবৰে ভালনে?
অ' আমাৰ ঘতে অ' চব ভালে আছে আমি চবেই ভালে আছো। তোমালোকেও ভালনে?
ভাল ভাল কি কৰি আছে এতিয়া আপোনালোকে?
এয়া মই এই খাই বৈ আজৰি হৈ বহি আছো তাৰ পিছতে সেইদিনাখন তোমালোকৰ ঘৰলে সেয়া মাটি চিলা যাব যাব নোৱাৰিলোঁ। মই সেইয়াই বোলো আজি ফোন এটা কৰিবলৈ তোমাক খবৰটো দিও বেয়া নেপাবা
নাই নাই নাই পাও নাপা একো নাই বেলেগ এদিনা আপুনি আকৌ আহিব সকাম পাতিলে মানে মানে মাতি ম
হয় হয় দিয়া আহিম অ আহিম আহিম আহ আহিম কিবাচোন আমাৰ ঘলৈ তোমালোক আহিবা
যাম যাম যাম নিশ্চয় যাম আপুনিও আহিব আকৌ আমাৰ ঘৰলৈ
অ হয় হয় যাম অ আৰু এতিয়া হেৰি কি ক তোমালোকৰ ছোৱালী কেইজনী কোন ক্লাছ পালেগৈ
ক্লাছ এইট পালাগে
অ তাই বহুত ডাঙৰেই হৈ গ'ল
হয় হয় হয় আপোনালোকৰ লৰা দুটা কিমান ক্লাছত পঢ়ি আছে এতিয়া
এ ডাঙৰটোে এবাৰ হাইচেকেণ্ডৰী পৰীক্ষা দিচে আৰু সৰুতো এইবাৰ ক্লাছ এইট পাইছে
অ সেইটোও বহুত ডাঙৰ হ'ল কিন্তু
হয় হয় ডাঙৰ হলগে তোমালোক বহুত দিন আমাৰ ঘৰলৈ অহাই নাই নহয়
হয় হয় যাম যাম বুলি কৈ যাবই পৰা নাই পাই কিবা কিবি নহয় ওলায়ে থাকে স নহয় ঘৰত যাবই পৰা নাই
অ সেয়া দা এয়া মৃতকৰ সকামটো তোমালোকে এতিয়া পাতিছ নে আগৰ পৰাই তোমালোকে পাতা এইটো
নাই এইটো আমাৰ পৰম্পৰা মানে পৰম্পৰাগত সেইকাৰণেবা বছৰত দুবাৰ পতা হয় উম আগৰ পৰাই মানে পাতি আহিছে
অ হয় নেকি কি অ অ অ তাৰ মানে সেয়া বছৰটোত মানে দুবাৰকে পাতা ন
হয় হয় তাত ধুনীয়াকে আপোনাৰ ল মানে তিনজন যেনেকে যে আপোনাৰ টোপোলা আগবঢ়াই কল পাতত আগবঢ়াই হয় তাৰপিছত ঘৰৰ ঘৰৰ যোন যোন আপোনাৰ মানে মূৰত বি হয়, যেনেকে
হয় নেকি?
উম মাক মাক মাক বিলাকে ধুনীয়াকে সেই কুকুৰাটো ধুনীয়াকে মাৰি দিয়ে
অ হয় নেকি অ
আৰু বেলেগে কাটি দিয়ে সেই কাটি মেলি চব মানুহে নোৱাৰে। যেনেকে ফেমিলি ফেমিলি মানুহে আহি আহি অকল আহি খাবহে পাৰে কিন্তু যোনজন হয় ঘৰৰ মুৰব্বী জনে ধুনীয়াকে মাৰি মেলি কাটি আগবঢ়াই মেলি তাৰপিছতে ধুনীয়াকে চাফ চিকুণ কৰি কেনে বনাই
অ হয় নেকি? তাৰমানে এই সকামটোত বহুত নি- ই নিয়মেৰে মানে মানিব
মানি মানিব লগা হয় হয় হয় চবে চবকে কি পাকঘৰত সোমাব নিদিয়ে যেনিবা যোন গৰাকী অ ধুনীয়াকে বনাব বনাই মেলি মৃতুকক ধুনীয়াকে আগবঢ়াব, আশীৰ্বাদ তল' ব যাতে বছৰটো চ- ভালে কুশলে যাওক। অ তাৰ পিছতে দুগৰাকীক দুজন সৰু ল'ৰাক খুৱাই দিলে ঘৰৰ যোন নাতি নাতিনী অ তাৰপিছত যোনবিলাকে খা খাবলৈ নিমন্ত- ন কৰে ঘৰৰ ওচৰা হুচৰি মানুহক
অ হয় নেকি অ
কৰি কৰি অলপ অলপ প্ৰসাদৰ নিচিনাকে দিয়ে
অ হয় নেকি অ অ হেৰি এইটো অ সকামত যি যি মানে ধৰক এই ব্যঞ্জন বনাই আপোন মাছ মাংসৰ পৰা ভাজি দাইল ভাত চব মানে চব মিক্স কৰি মানে এবাৰ হে মিহলি কৰি পিনি টোপোলা কৰে মানে ন
হয় হয় মানে মিহলি কৰি নিদিয়ে ঠিক আপোনাৰ ধুনীয়াকে বনাই ল'ব হব বনাই মেলি কলপাৰাটো কলপাত চবৰে আগ পাতত ধুনীয়াকৈ সজাই দিব তিনিখিলা
অ হয় নেকি অ
দাইল ভাত ধুনীয়াকে দিব মানে যি ধৰণে আমি ঘৰত যেনেকে খাওঁ ধুনাকে ভাজি দাইল তাৰ পিছতে পানী আৰু কাঁহৰ বাতি ধুনীয়াকে সজাই দিয়ে
অ হয় নেকি অ
আৰু তিনিটা তোমাৰ থুৰীয়া তামোলো আগবঢ়ায় যাতে তিনজন মানুহে ধুনীয়াকে খাব পাৰে
অ অ অ মই মানে এই কৈছা যে টোপোলা বুলি কোৱা কাৰণে মই ভাবিলো গোটেইবলাক মিহলি কৰি পিনি মানে এখন পাতত হেৰি কি বান্ধি দিয়ে টোপোলা কৰি দিয় বুলি ভাবিছিলো
নহয় নহয় যেনেকে কলপাত এইখনত আগুলি পাতো ধুনীয়াক সজাই মেলি তোমাৰ চব বস্তু এ মানে চবক ধুনীয়াকে দেখি পোৱাকে আৰু মাছ মাংস যি যি দিছে সেনেকে দিয়ে মানে মোক মুকলি টোপোলা কৰি নিদিয়ে মুকলি কৰি দিয়ে
অ মুকলি কৰি দিয়ে অ সেইটো মানে এখন এখন পাত আগবঢ়াই দিয়ে যে সেই
হয় হয় হয় হয় তিনটা ভাগ দি আছে সেইোৱেই টোপোলা নচনা
আহ অ আহ উম
সেইটো এটা ফুৰ মানে মৃত্যুকৰ এটা সকাম
অ হয় নেকি অ
চব গোটেই ফেমিলি খিনি এসাঁজ খোৱাও হয়
অ একেলগে লগে ভাগ গ
খোৱা হয় আশীৰ্বাদো পোৱা যায় ন বছৰটোৰ কাৰণে ধুনাক
আহ হয় নেকি আহ
া মৃতকে যাতে কোনো ধৰণৰ বাধা বিঘিনি নিদিয়ে
অ হয় নেকি অ এ মই তে তেতিয়া হলে এইবাৰ বহুত হেৰি কৰিলো এইটো অ উপভোগ কৰিব নোৱাৰিলো
হয় হয় উপভোগ কৰিব নাই একো নাই পিছত আপুনি আহিব ভালকে ধুনীয়াকে চাব কি কৰে নকৰে আকৌ উপভোগ কৰিব
অ হয় হয় এইবাৰ যাব লাগিব তোমাৰ কথাবোৰৰ পৰা শুনি ইমান ভাল লাগিলে এই বিষয়ে মানে মই একেবাৰে জ্ঞাত নহয় আমাৰ ঘৰতো এনেকুৱা সকাম কৰা নাই শুনা নাই
আহ অ
মই ভাবিছো
চবৰে বেলেগ বেলেগ ধৰণৰ নিয়ম কৰে ন চাই কিন্ত চবৰে ভাল লাগে হম
অ অ এইটো মানে ক তোমালোকৰ মানে আহোম সম্প্ৰদায়ৰ মানুহ বিলাকে কৰে নেকি
হয় হয় আহোম সম্পাদৰ মানুহে কৰে আৰু লগতে য এতিয়া যে যুদ্ধ আগতে কয় মানে যুদ্ধ হলে মানে এ সাজ মানে ভাত মুকৰত দিয়াতো খাই বৈ মানে যুদ্ধ কৰিবলৈ যায় বুলি
অ হয় নেকি অ
হয় হয় হয় এইটোৱে কয় মৃতুকৰ সকাম
অ আজি মই বৰ ডাঙৰ কথা এটা শিকিলো দেই এইটো এই সকামৰ বিষয়ে মানে নজনা কথা এটা শিকিলো ভাল লাগিলে শুনি অ হ'ব অহাবাৰকৈ অ অহাবাৰ তাকে মানে পাতিলে মাতিবা দেই
অ' মাতিম আহিব দেই আপুনি। উপভোগ কৰিবলৈ কাৰণে।
অ' অ'। ঠিক আছে দিয়া আজিলৈ আহিছো তেতিয়াহ'লে। দেই ৰাখিছো।
ঠিক আছে ৰাখি
অ'।